হেল্ল' আহ
আহ বাইদেউ আহ ফোন কৰিছিল
অ অ ফোন কৰিছিলো আজি।
অ ভালেই হ'ল দিয়ক। মইয় ফোন কৰিম কৰিম বুলি ভাবি আছো আপুনি কৰিলে ভালেই হ'ল।
অ মই মানে সময় পোৱা নাছিলো আজি অলপ সময় পালো আপোনাকে ফোন কৰো
অ অ ভালেই হ'ল অ ভাত খালে?
অ অ ভাত খালোয়েই অলপ আগে খাই উঠিলো বোলো অলপমান ভাত কেইটা খাই অলপমান জিৰাও আপোনাকো ফোন কৰো
অ মইো অলপ জিৰেই আছিলো ভাত পানী খাই।
অ অ ভালনে পিছে
অ আছো আছো ভালে আপোনাৰ ভালনে।
অ অ মোৰ ভালেই ভালেই। যিমানে আমাৰ অফিচটো বন্ধ সেইকাৰণে বোলো আমাৰ। ঘৰতে অলপমান জিৰণি লওঁ।
অ অ তী ললে অফিচত নগৰে মানে আপুনি ফোন কৰিবচোন ভাল লাগে কথা ব পাতি
আহ আহ আহ।
এনেক টাইমে নাপাওঁ
অ অ আজি শুক্ৰবাৰ অ মই মানে ৰবিবাৰে দেই হ পাৱ কল
আজি শুক্ৰবাৰ মানে আম দৃশ্য কাৰণে বন্ধ ললে নেকি
অ অ মানে ঘৰতো আজি বহুত মানে আকৌ কাম থাকে মই ৰাতিপুৱাৰ পৰা আকৌ সময় মিলাব পোৱা নাই
অ হয় দিয়ক হয় দিয়ক বহত কাম থাকে। আমাৰ মানে আমি শংকৰীয়া মানুহ যে আমাৰ সংঘৰীয়া মানুহ। তাৰমানে এইটো এনেই বেছি সেই নিয়মটো নকৰে। তাৰমানে যিগিলা আৰু ভাবন লগা মানুহ মহ আমি মহাপুৰুষ। মানুহে আমাৰ নিয়মটো নকৰে আৰু যিগিলা মানে আৰু বন লগা মানুহ
সিহঁতে পালে
অ আমি মানে বাবুল লগাইে
অঁ
অ এনেবিলাকো শংকৰীয়া
অঁ শংকৰিয়া।
চবে মেইন আৰু
অ আমাৰ উৎসৱতো মেইন এই ভাদ মাহ ভাদ্ৰ মাহ আহিব ভাদৰ মাহা আহিলে সেইববোৰ আমাৰ নামঘৰত নাম প্ৰসংগ কৰিব শৰাই দিব লাগিব তাতে।
উ
আমাৰ ইয়াতে এই ভাদৰ মাহত সেই হয় নহয় মগৰ গাজিয়ে দিয়ে বুট নিদিয়ে নহয়
আহ অ
তে নামঘৰত ভাদৰুৰ মাহত মোগল গাজি দিয়ে আৰু নাৰিকল আদা। এনেকে দিয়ে এই বুট নলগাই আমাৰ। অ এই সং শংকৰদেৱৰ শংকৰদেৱৰ এয়া এই ভাদৰ মাহৰ তিথি। আমাৰ মানেহে বুত নালাগায় আমাৰ মানে মগৰ কজিৰ
অ অ মোৰ মানে যাই পোৱা নাই বাৰু শংকৰদেৱৰ দাদ তেওঁ চবত
অ।
শংকৰদেৱৰ আমাৰ মাহ গোটেই ভাদ মাহা গোটেই মাহটোয়ে মানে সেই কৰে ধ আৰু আইসকল গলে ৰাতিপুৱাই নাম ধৰে গধূলি নাম ধৰে আৰু বাপুসকল গলে গধূলি নাম ধৰে। আইসকল ধৰে গধূলি ৰাতিপুৱা তিনিটাত তিনিটাত তাৰমানে আমাৰ। তিনিবাৰ তাৰমানে আইসকল বাপু সকলে ভাদৰ মাহত তিনিবাৰ নাম ধৰে।
অ অ মই মানে ইমান জানো অ মই মানে কিতাপত পাইছো মানে যাই পোৱা নাই আৰু।
অ তেনেকাে ৰাতিপুৱা সাতটাৰ পৰা এঘাৰটা লাগে আইসকলে ধৰিলে। আছে আৰু ভাত পানী খাই হৈ যায় আৰু চাৰিটা বজাৰ পৰা পাঁচটা বজাত লাগে থাকিলে। আই সকলে দুবাৰ ধৰে। আৰু বাপুসকলে ঘূৰিবেলা ছয়টাত যায়। তিয়া লওতাত আহে আৰু বাপু সকলে ধৰে। ভাল লাগে এইবাৰ আহিবচোন আমাৰ ভাদুৰ মা ভাদ মহ কীৰ্তনত আপুনি আহিবচোন ভাল লাগিব।
অ অ মই যাব চেষ্টা কৰিম। বাৰু মানে অফচো ক'ব লাগিব না ছুটি ল ছুটিৰ কাৰণে।
এটা হয় ভাদ মাহত এটা শংকৰদেৱৰ তিথি হয়।
আৰু এটা মাধৱ দেৱ তিথি হয়
হ
শংকৰদেৱ মাধৱদেৱ এ দুইটা তিথি আৰু এটা আমাৰ আৰু এটা আমাৰ কৰে সেইটো ম মধুৰা এটা বুলি কয়।
আহ আহ
এনেকে তিনিটা আমাৰ স কৰে আৰু আমাৰ যেনেকে ঘৰে ঘৰ মুৰি চবতে আমাৰ গাওখনৰ এক কেজি এক কেজি গাজি দি সেইদিনা সদ খত এক কেজি এক কেজি চবে গাজি দি গোটেই কেইলাই লগে ভাগে আমি নাম ঘৰত একেলগে শৰাই ঘ পাতে
যেনেকে আমাৰ গাঁৱত মানে আমাৰ গাঁৱত মানে এশ ঘৰ মানুহ আছে এশ ঘৰ মানুহ থাকিলে এশ ঘৰে। গোটেই গাজি দিলে নামঘৰত গোটেইকিলা শৰাই পাতে এখন কৰি পা এশ ঘৰ মানুহ ভাল লাগে আৰু আ আহিবচোন ভাল লাগে
অঁ, মানে যিদিনা মানে, ৰবিবাৰে পৰে মানে সেইদিনা আৰু যা- যাব পাৰিম আৰু এইবাৰ কৰিলে।
অঁ, অঁ, অঁ
এইবাৰ পৰিলে যাব পাৰি। অঁ, কিন্তু তে মানে, কিন্তু মানে, দিয়াই দিয়ে। এনে দিয়ে নে? নে অকল মানে, গালিটো এনে, এনেই পাৰে?
কি কলে বা?
ভাত-পানী খাই দিব লাগিব নে? এনেই
নাই, এইটো আপোনাৰ নিজৰ কথা। বোলে মই এখন শৰাই দিওঁ, দিলেওঁ দিব পাই। বোলে মই শৰাই নিদিওঁ, নিদিলেওঁ নাই ভাগে মই পইচাঁ অলপমান দি সেৱা কৰিলোঁ শংকৰদেৱৰ তিথিত। তেতিয়াও ভগৱানে নে সন্তুষ্ট ত ' ভগৱানৰ এইবিলাক একো নাই। মানে, ভগৱানে যি দিয়ে সেয়ে সন্তুষ্ট। ত' এক টকা দিলেওঁ সন্তুষ্ট, দচ টকা দিলেওঁ সন্তুষ্ ট্‌, এশ টকা দিলেওঁ ভগৱানে সন্তুষ্ট। মানে, ভগৱানে লাগিলে আপত্তি, ভগৱানে আপত্ ত্তি কেতিয়াও নকৰে। যিবা কিবা, আপুনি কাবাক কিবা দিলেওঁ দিব, নিদিলেওঁ নাই। আপোনাক তাৰমানে ভগৱানে কেতিয়াও আপত্তি নকৰে। সেনেকুৱা আৰু আমাৰ গাঁৱৰ মানে, প্ৰতি ঘৰ মানুহে মানে আৰু চবেই এককেজি, এককেজি মগুদাইল মগুৰে আজি হ'য় চব, চব মগুৰে আজি নাৰিকল, মগুৰ, আদা এনেকে আজি আমাৰ
অঁ, মোৰ মানে ওচ্‌ চাব যাবৰ ইচ্ছা আছিলে আৰু ওচৰত মানে এ চাদৰ মেখেলা পিন্ধি যাব লাগে নে? নে কুৰ্তা পি পিন্ধি গ'লেও হ'ব।
নাই, নাই, নাই, নাই, নাই, নাই। কুুৰ্টা পিন্ধিপেলাই নামঘৰত নেযায় নহয় চ্‌ চাদৰ -মেখেলা আমাৰ অস্‌ অসমীয়া মানুহৰ, অসমীয়া সাজ, চাদৰ -মেখেলা আৰু গামোচাখন গলত।
কুৰ্টা আমাৰ ৰ নাম্‌ ঘৰত কুৰ্টা নহয়। আমাৰ আইসকল, বাপুসকল আছে সিহঁতৰ লগত মানে আমি আৰু কুৰ্টাত নহয়, চাদৰ -মেখেলা, চাদৰ- মেখেলা হ'লেও নহ্‌ হ'ব। কেনেকুৱা চাদৰ- মাখেলা হ'ব লাগিব? বগা হ'ব লাগিব। এনেই বগা, চেম্পুল। সেনেকুৱা চাদৰ-মেখেলা হ'ব লাগিব।
অঁ, মই দেখিছো আৰু কিছুমান মানে, ৰঙা মেখেলা ৰঙা, ব্লাউজ লগত মানে এ বগা পাৰি বা কিছুমানে মুগাৰ মেখে আৰু পিন্ধিযায় আৰু। মুগাৰ মেখেলা, মুগাৰ ব্লাউজৰ লগত।
পিন্ধে, সেইটো আমাৰ উৎসৱত পিন্ধে। এতিয়া মানে আৰু নামঘৰত ভাল নালাগে বে বেলেগ কালাৰ কাপোৰ পিন্ধি যাবা নাম্‌ ঘৰত মানে আইসকল, বাপুসকল সকলো বগাই পিন্ধি যায়। সেইকাৰণে মানে আৰু বগ্‌ বগা পিন্ধি গ'লে ভালো লাগে, এনেই ভগৱানৰ ওচৰ ৰত। বগাটো আৰু ভগৱানৰ কাৰণে ভালে না। নাম। এই এই ভকত -ভকতসলৰ কাৰণে বগাটোৱেই প্ৰীয়। বগাটোৱেই ভাল।
চাইছো অঁ, অঁ মই যাম দিয়ক আৰু। মই যি মই ছুটি লম আৰু মই, আ
বয়ে
অ অ অ অ মোৰ আছে আমাৰ। অ সেই কৰি। দছ দিন অ মই উৎসৱত যাম আপুনি মোক খুব এড্ৰেছটো দিব আৰু মই মোৰ। দুজনী যাম
অ অ অ অ দিম দিম দিম। আহিব ভাল লাগিব একেবাৰে দিনটোত থ কি যামতে ইয়াতে দু। তাই একেলগে লগ হ'ম একেলগে থাকিম বিৰাট ভাল লাগিব।
অ তাতে এনে ভাত খুৱাই নে তাতে গো ঘাটো।
খুৱাই নামঘৰত এই সেই এনেকুৱা গাজি প্ৰসাদ দিয়ে। আৰু উৎসন দিয়ে কল। নাৰিকল এনেকৈ মানে উৎকাৰণ দিয়ে ফল প্ৰতি একৈ উৎকাৰণ দিয়ে। আৰু ভাতটো নোখুৱাই। উৎসৱত খোৱায় উৎসৱত খুৱায়। উৎসৱত খুৱাই এই উৎসৱত উৎসৱতটো ডাঙৰ উৎসৱ হয় নহয়। উৎসৱত মানে আমাৰ ইয়াতে উৎসৱত হলে। এ আহইনৰ মাহত শৈশৱ খান হলে মানে। বহুত সাতশান আঠশান মান সত্ৰৰ মানুহ। তেই লোক লাগে। সাতখন আতখন খান সত্তৰ মানুহ। আঠশ আঠশ সত্ৰ মানুহ এনেকে। কেনেকুৱা সাত সাত মানুহ আঠ আঠ জাগাৰ আঠ। এ গোঁসাঁইঘৰ সেয়াকৈ আঠখন সত্ৰ। ভাগে পাঁচ জাগাৰ পাঁচটা নামঘৰ। সেই পাঁচ পাঁচখানৰে তাৰমানে হেল্ল'।
অ অ মই শুনি আছো।
অ হলে মানে ভাল লাগে আৰু।
অ অ মই মানে যাব বহুত অ। মোৰ যাব মানে বহুত ইচ্ছা গৈ পোৱা নাই যে।
অ আহিব আহিব আহিব আহিব।
অ নে ৰাতিপুৱা কেইটামানো যাব লাগিব আৰু গল ইতে।
ৰাতিপুৱাই ৰাতিপুৱাই আপুনি দহটামান বজাত এঘাৰটামান বজাত আহিব আহিলে। মানে দুপৰবেলা দেৰটা দুইটা বাজে।
অ।
আপুনি আৰু। দুই তিনি ঘণ্টামান একঘণ্টামান আমাৰ নামঘৰত বহিলো একঘণ্টা আমাৰ ঘৰত বহিলোঁ।
অ আজিকালি আৰু ভয়ে লাগে নহয় মানে। মানুহ চিনি নোপোৱা মানুহ ঘৰত যাব।
নাই নাই নাই নাই নাই। এ ভাল নাপাওঁ এ মই বেয়া নাপাও আমাৰ এনেকুৱা একো নাই আমাৰ দেউতা আছে। গুৱাহাটীত জি এম চিত ত কাম কৰে আৰু মই অকলে ঘৰত। থাকো আৰু মোৰ ল'ৰাটো থাকে আৰু মোৰ ছোৱালীটো থাকে। তে আমি তিনিজনী আমি ঘৰত থাকো দেউতাক গুৱাহাটীত থাকে। আমাৰ এইবিলাকো সে নাই কি কলে।
আপোনাৰ ছোৱালীও আছে। মানে আপোনাৰ ছোৱালীও আছে নেকি।
আছে মোৰ ছোৱালী পঢ়ি আছে।
অ কিমান ডাঙৰ হৈছে অ বিয়ে পঢ়ি আছে।
এইবাৰ ওঠৰ বছৰ হ' হ' চলি আছে।
অ ওঠৰ বছৰ চলি আছে আৰু ছোৱালীজনীৰ।
অ উঠৰ বছৰ চলি আছে আৰু এজনী আছিলে এজনী বিয়া দিলো
অ বিয়াদিলে।
অ বিয়া দি ফেলে মানে আৰু জীৱনত শান্তি নাপালো আৰু। আৰু বিৰাট দুখ ছোৱালীজনী বিয়া দি ফেলে।
উপাই আৰু দিয়ক আৰু যাৰ কপালত যি থাকে আৰু। অ এতিয়া অপুনি এতে। সৰুজনীক ভালকে পঢ়াক আৰু।
অঁ। তাকে মোৰ বহুত দুখ লাগে মানে ছোৱালী জনীক লাগে আৰু কি কৰিব মোৰ ছোৱালীজনী। তেনে কথা মাথা মাৰিয়ে চিন্তা কৰি মোৰ। হাৰ পানী ঘুমটি টোপনি মানে নহা নাইকা হৈ গৈছে মানে। কি কৰিম গ।
এটা মানে মোৰ মানে অ মানে আমাৰে মানে। এই কাষৰ ল'ৰা টো কৈ আছিল আৰু ছোৱালীৰ কথা।
অ।
অ মানে এনেই আপোনাক সুধ কাষৰ ল'ৰাটাক সুধি আছিল আৰু। ছোৱালী এজনী লাগে বুলি।
নাই এ এটা বিয়া দি মানে বহুত দোখ